হেল্ল' অ' কওঁকচোন শুনি আছোঁ দেই
অঁ শুনা পাইছে
কিহৰ ওপৰত ক'ব
ব্ৰাহ্মণ
হা
ভ্ৰমণ
অ ভ্ৰমণৰ পৰা কওঁকচোন আপুনি ভ্ৰমণ
ভ্ৰমণ মানুহৰ জীৱনত দাদা গুৰুত্বপূৰ্ণ অংশ হয়, ভ্ৰমণৰ জৰিয়ে আমি নতুন নতুন ঠাই দেখিব পাৰোঁ।
উ।
নতুন মানুহৰ লগত পৰিচয় হ'ব পাৰোঁ, অ'। হুম।
হয় নে? আৰু কিহেৰে ভ্ৰমণ কৰি বেছি ভাল পোৱা? ট্ৰেইনেৰে। কিহেৰে ভ্ৰমণ কৰি ভাল পোৱা, ট্ৰেইনেৰে বাছেৰে, ফ্লাইটেৰে বাছেৰে?
বাছেৰে পাহাৰ এইবোৰ চাওঁ নদী এইবোৰ।
অ', নদীত বোৰ আৰু হ'ল
সংস্ কৃতি ভাষা আৰু জীৱনধাৰাৰ, অ' বিষয়ে জ্ঞান লাভ কৰোঁ।
আৰু ভ্ৰমণটো বহুত ভাগৰ আছে ন?
অহ।
ধৰ্মমূলক ভ্ৰমণ
গ্ৰীঞান বৃদ্ধি কৰে। মনৰ বিষাস ঘটায় আৰু জীৱনক আদিক আন আনন্দময় কৰে তলে।
ভ্ৰমণ, আৰু ভ্ৰমণ আপুনি গৈছেনে ভ্ৰমণত ক'ৰবাত?
অ', অ', ঘৰৰ বাহিৰে ওলাই নতুন নতুন নতুন স্থান দেখা, নতুন মানুহৰ লগত পৰিচয় হোৱা আৰু বিভিন্ন সাংস্কৃতিক তে জানিবলৈ ভ্ৰমণৰ গুৰুত্ব অপৰিসীম
হয়।
ভ্ৰমণৰ জৰিয়তে আমি প্ৰাকৃতিৰ আচাৰজনক সৌন্দৰ্য উপ-উপভোগ কৰিব পাৰোঁ।
আৰু ভ্ৰমণত উ অসমতে গৈছে নে কোনোবা বাহিৰতো গৈছে?
শ্বিলঙতে গৈছিলোঁ।
হয় আৰু ধৰ্মৰ, ধৰ্মবূলক ভ্ৰমণতেও গৈ পাইছেনে?
হা, হা?
ধৰ্মমূলক ভ্ৰমণটো গৈ পাইছেনে?
নাই, নাই।
অ', তাৰ অভিজ্ঞতা কেনেকুৱা? গৈ শ্বিলঙত যে গৈছিলে অভিজ্ঞতা কেনেকুৱা ধ-ধৰ্মৰ? অ', কি বুলি কয় ভ্ৰমণৰ?
আজিকালি ব্যস্ত জীৱনত মানুহৰ মনৰ ওপৰত বা চাপ পৰে ভ্ৰমণেই চাপ কমায় আৰু মানুহক নতুন উৎসাহ যগায়।
উৎসাহ যগায় নতুন অভিজ্ঞতা।
আৰু
প্ৰাকৃতিক দৃশ্য চাইয়ো ভাল লাগে ন?
যিটো বয় পৰি মাত্ৰ লাভ কৰা
হম, সম্ভৱ নহয়। আৰু
মই নিজে ভ্ৰমণ কৰিবলৈ ভাল পাওঁ। বন্ধু বা পাৰি আৰু প পাৰিয়ালৰ লগত, বন্ধু, বন্ধু বা পাৰিয়ালৰ লগত ভ্ৰমণ কৰিলে আনন্দ, আনন্দ আৰু বাহিৰে যাওঁ
অ'
বিশেষ ক, বিশেষ কৰি প্ৰাকৃতিক স্থানবোৰ মই ভাল পাওঁ। কাৰণ এই স্থানবোৰ পৰিৱেশ মনক শান্তি দিয়ে
উম-হু, পাৰিলে সময় ওলিয়াব লাগে, আৰু জা- জাৰৰ দিনত ভ্ৰমণ কৰা হয়, হয়নে?
হু, হু, ভ্ৰমণ কেৱল বিন দনৰ উপায় নহয়, এয়া জ্ঞান অনুভৱ। অ' এয়াই জ্ঞান অনুভৱ আৰু ব্যক তিৰ বাহিৰৰ এক গুৰুত্বপূৰ্ণ মন। ব্য তাৰ প্ৰতিজন মানুহে সময় পালে ভ্ৰমণ কৰি নতুন বিষয় শিকা উচিত।
ভ্ৰমণৰ ভ্ৰমণ যাব লাগে। মানুহৰ এটা নতুন অভিজ্ঞ জ্ঞতা হয়। আপোনাৰটো কি যান বহুত অভিজ্ঞতা হৈছে ন ভ্ৰমণৰ বিষ ভ্ৰমণৰ ক্ষেত্ৰত বহুত অভিজ্ঞতা হৈছে আপোনাৰ কি যান
হুম হুম
হেল্ল'
অ হে
ভ্ৰমণৰ ক্ষেত্ৰত বহুত অভিজ্ঞতা নহৈছে জানো?
অ ভ্ৰমণৰ পৰা মানুহৰ জ্ঞান বৃদ্ধি হয়, আমি বিভিন্ন ৰাজ জ্য আৰু দেশৰ লোকসান্তৃত, পোচাক, খাদ্য এইবোৰ গম পাওঁ।
হয়, হয় আৰু ভ্ৰমণৰ কিতাপো পঢ়ে চাগে আপুনি।
অ'। অসমত বহুত সুন্দৰ ভ্ৰামণ স্থান আছে কজিৰংগা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক আৰু মাজুলী বিষয়ত ভ্ৰমণ স্থান, এই স্থানবোৰত প্ৰাকৃতিক সৌন্দৰ্য দেশ বিদেশৰ পৰ্যটক আকাৰ চিতা কৰে।
আকৰ্ষিত কৰে।
উম, উম।
আৰু আপুনি হেৰি ভ্ৰমণত ভ্ৰমনত গ'লে আপুনি খানাৰ খাদ্য খায় ন'?
অহ, বাহিৰত গ'লে। বেলেগ বস্তু খাব পাৰোঁ, বেলেগ এক্সপিৰিয়েঞ্চ হ'ব পাৰোঁ অ', বেলেগ এইবোৰ জ্ঞান পাওঁ।
নাপায়।
ভ্ৰমণৰ অনেক লাভৰ লগতে কিছুমান সুধাৰনভূতি আছে ভ্ৰমণৰ সময়ত পৰিৱেশ পৰিক্ষা ৰাখা নিয়ম মানি চলা আৰু নিজৰ নিৰাপাত্তালৈ চাৰ দৰকাৰ।
হয়। ভ্ৰমণ, ভ্ৰমণ বহুত ভাল লাগে ভ্ৰমণ কৰি।
উম।
আজিকালি বহুতে বেছিভাগে ভ্ৰমণ কৰে। অকলে ভ্ৰমণ কৰে কিছুমানে হয়নে অকলে ভ্ৰমণ কৰি অ তুমি অকলে ভ্ৰমণ কৰি ভাল পোৱানে নে লগৰ লগত ফেমেলিৰ লগত ভাল পোৱা
লগৰ লগতো ভাল পাওঁ এনে চবৰ লগত চবৰ লগতে গেলে ভাল টাইম স্পেণ্ড হয় চব গম পোৱা যায় প্ৰাকৃতি ধীৰণ দৰ দা
গাঁও সন্দৰ্য।
সহায়তা লাভ কৰিব পাৰি আৰু অহ । খ্ৰনত । যাব লাগে আৰু।
অঁ। প্ৰাচীন কালৰ পৰা মানুহে স্থানৰ পৰা অন্য স্থানলৈ ভ্ৰমণ কৰি আহিছে কোনেও জ্ঞান আৰ্জননৰ বাবে কোনেও বিয়া বচাৰ বাবে আৰু কোনেও কোনে মনোৰঞ্জনকাৰী বৰ্তমান যুগত ভ্ৰমণ বৰ্তমান যুগত ভ্ৰমণ, অতি জন
জনপ্ৰিয় হৈ পৰিছে আপুনি,
তা বহুত উন্নত হৈছে।
হয় হয়। মানুহে ভ্ৰমণৰ ক্ষেত্ৰত ব্যৱসায়ো আৰম্ভ কৰে। ব্যৱসায় হিচাপে মানুহক লৈ যায় বাছেৰে।
ছাত্ৰ ছাত্ৰীৰ বাবে ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, সম্পূৰ্ণ বৈ পঢ়ি যিমান জ্ঞান লাভ কৰা যায় ভ্ৰমণৰ জৰিয়, তাটেকৈ অধিক বস্তু জ্ঞান লাভ কৰা যায়।
হয় হয় মোৰ,
যাদুঘৰ প্ৰাকৃতিক স্থান আদি কৰিলে শিকাৰ প্ৰতি আগ্ৰহ বাঢ়ে হা,
এ মই ক পোৱা নাই মই যাম আৰু সেইকাৰণে ভ্ৰমণৰ বি বিষয়ে তোমাৰ পৰা জানি ল'লো কিছু ক
উম। ভ্ৰমণৰ জীৱনৰ এক অ', অংশ এয়াই কেৱল মানোৰঞ্জনৰ মাধ্যম নহয়। বৰং জ্ঞান অনুভৱ অ' জ্ঞান অনুভৱ আৰু উত্তম উপায় আহ তাই প্ৰত্যেক মানুহে সুযোগ পালে ভ্ৰম ন কৰি জীৱনৰ আনন্দ
আনন্দ প্ৰকাশ কৰা অতি প্ৰয়োজনীয়, কৰিব লাগে। আৰু
ভ্ৰমণৰ পৰা মানুহৰ জ্ঞান বৃদ্ধি হয় জ্ঞান বৃদ্ধি হয়। বিভিন্ন ৰাজ্য দেশৰ লোকসস্কৃতি পোচাক খাদ্য
আৰু প্ৰতি বছৰে ভ্ৰমত য যাব লাগে। পাৰিলে হয় নে? পাৰিলে চাৰি পাঁচ বছৰৰ পৰা, ও'
আনন্দ দিয়ে। নতুন অনুভব আয়োজন কৰিবলৈ সুযোগ দিয়ে।
সুযোগ দিয়ে, আৰু আজিকালি বহুতে গৈ থাকে, ভ্ৰমণত। দেখি থাকোঁ নিজৰ কাৰণে ভাল আৰু। ভ্ৰমণত যোৱাটো। আৰু দাৰ্জিলিং ভাল লাগে।
অ' পাহাৰ-পাহাৰ এইবোৰ, পাহাৰ এইবোৰ, পাহাৰ নদী
অসমৰ চাহপাত, প্ৰাকৃতিক দৃশ্য অসমৰ, সেইবিলাকো চাব লাগে। উম, চাহপাত। আৰু হ'ল বিভিন্ন ধৰণৰ আছে, কাশ্মীৰ, কাশ্মীৰ এইবিলাকতো যাব লাগে পাৰিলে।
অ'
কাশ্মীৰত যাব মন বহুতৰে।
ঘৰৰ বাহিৰে ওলাই নতুন-নতুন স্থান দেখা, নত তুন মানুহৰ লগত পৰিচয় হোৱা, আৰু বিভিন্ন সাংস্কৃতি বিষয়ে জানিবলৈ ভ্ৰমণ গুৰুত্বপূৰ্ণ হৈ যায়।
আৰু সকলোৰে খাদ্যবিলাক বেলেগ সেইবিলাকো জনা যায়।
খাদ্য বেলেগ, পোছাক চব এইবোৰ গ'ম পোৱা যায়।
সনেকেই আৰু ভ্ৰমণৰ বিষয়ে আৰু। আৰু।
বিভিন্ন আমি সংস্কৃতি ভাষা আৰু জীৱন ধাৰাৰ। বিষয়ে। জ্ঞান লাভ কৰোঁ।
হেল্ল' কি কৈছে?
ভ্ৰমণৰ পৰা আমি বিভিন্ন সংস্কৃতি ভাষা আৰু জীৱ। জীৱন ধাৰাৰ বিষয়ে জ্ঞান লাভ কৰোঁ। এইকাৰণে ভ্ৰমণ। কেৱল মনোৰঞ্জন হয় এয়াইাসকৃতি আৰু গুৰুত্বপূৰ্ণ মন।
হ, হ, হ।
ভ্ৰমণ আমাক। মন মস্তিষ্কক সতেজ ৰাখে। আৰু দৈনন্দিন জীৱনৰ। একেগে আমিত দূৰ কৰে। পাহাৰ নদী এইবোৰ। চাই ভাল লাগে। প্ৰতি প্ৰাকৃতিক সৌন্দৰ্য
গছ গছনি আদি
চনি চাৰ আপোনাৰ নেশচনেল পাৰ্ক এইবোৰ যায়,
হ সূৰ্য উদয় হোৱা দেখা পাবৰ কাৰণে ত
ভ্ৰমণ কৰিলে পৃথিৱীখন কিমান ডাঙৰ এইটোও গম পোৱা যায় স চ গম পোৱা যায় জ্ঞান লাভ কৰা যায়
ঠিক আছে টাইম হ'ল নেকি?
উম উম।